হেল্ল, হেল্ল, অ, শুনিছোঁ কি কৰি আছা?
মই এনে ৰবা, বন্ধু তুমি কি কৰি আছা?
হে, মই এনেই আছোঁ, আৰাম কৰি আছোঁ ত, পাছত খাৱা বোৱা হ'ল নেকি?
অ, খোৱা-লোৱা হ'ল ৰবা চাহ আৰু পকৰী খালো।
উম, ভালেই মই এনেই আছোঁ, বহি আছোঁ, আৰাম কৰি আছোঁ আৰু নাই হোৱা নাই বনাম, মাংস বনাম ভাবিছোঁ চাওঁ।
চিকেন।
উম, চিকেন বনাম, মাংস
তুমি চিকেনটো কেনেক কেনেকে বনোৱা, কোনটো ষ্টাইলত বনোৱা? চিকেনটো মানে জোল বনোৱা, জোল খাই ভাল পোৱা? নেকি ড্ৰাই ফ্ৰাই।
অ, জোল খাও মানে, জোল। জোল বনালে কি হয় জানা, তোমাৰ, যেনেকৈ ভাতটো ঝোল লগাই খাব পাৰি, এনেকুৱা।
হয়, হয়, তুমি চিকেনটো চাইছা হয়, ড্ৰাই ড্ৰাই বনালে, বেলেগকৈ দালি বনাব লাগে।
অ, মানে ড্ৰাই খালী, পক বনালে। দালি নে, কিবা বনাব লাগিব, পানী-পানী নিচিনা অলপমান দালি, নহ'লে কিবা। উ,
এই দিনত আজি গৰমে আছিলে আৰু নেকি বাৰু, এয়াতেটো, এয়াতেটো গৰমে আছিলে পোৰা।
অ, দিনবোৰ গৰমেই আছিল, এতিয়া অলপমান ঠাণ্ডা হৈ আছে আৰু।
উম, এতিয়া আছোঁ, বাৰু ময়ো এই বাহিৰতে ওলাই আহিছো অলপ।
অ, দিয়া। অ, দিনত ক'ত ক'ত‌ গ'ল?
এই দিনত যোৱা নাই ৰবা, এই এতিয়া আহিছোঁ। মই এতিয়া মই আছোঁ, এই কাৰ্গিল পাহাৰ চিনি পোৱা?
অ, কাৰ্গিৰ পাহাৰ।
কাৰ্গিল পাহাৰৰ ওপৰত আছোঁ। পুৰা ভিউ চাই আছো এ এনেই আইছো আৰু মন ভাল লাগা নাছিল এনেই আইছো মন বেয়া হৈ আছিল এনে- বতৰ চতৰ অকলে নহয় লগ
আহ অহ ভালে
যাম দেৰিকে যাম দচটা মানত যাম ঘৰত
ভালে আছানে
বাকী আজি এ বাকী আজি কৃষকৰ জীৱনৰ ওপৰত কথা পাতো বুলি ভাবিছোঁ অলপ
অহ দে কথা পাতিম মই ক অ পাতিম পাতিম কোৱা কোৱা তুমি কোৱা অ
মানে কৃষকৰ জীৱন কেনেকুৱা মানে নিৰ্বাহ কৰে মানে কেনেকুৱা কৃষকে ৰাতিপুৱা শুই উ ঠে জল্দি হয় নে নাই শু শুই উঠে জল্দি কৃষক মানে কোন আগৰ দিনৰ মানুহকেইটাক কৃষক আছিল মানে ভাল কৃষক অ উম ভাল কৃষ কৃকি কৃষক হয় হয় শুনা শুনা শুনা আগত
আৰু পুৰা কৃষক মানে দিনভৰ কৃষৰ কাম কৰে আছল আমাৰ যেনেকা ৰাতপুৱা শুই পেলাই উঠোৱে ৰাতি লাগি এইটোৱে কৰি আছিল আজি মানে কি হৈ গ'ল আজিৰ টাইমত কি মানে কোনে কোনবা ৰাতপুৱা কৰা কৃষত মানে তোমাৰ এনেকা ৰাতপুৱা উঠিল এহ এনেকা দচটালেকে কৰি তাপিছত বেলেগ কাম বিলাকে কৰিব যায় আৰু মানে ইমান নাচায় আৰু মানে আগতে চা আগতৰ ত আগতে খালি এইটোৱে কাম আছিল ত মানে দিনভৰ তুচ তাই মানে তেতা ভাল ভাল ওলাইছে আৰু কৃষকবিলাকৰ অৰ্জিনাল যি লাগাই ভাল ভাল আহিছা এতিয়া মানে চ মানুহ বিলাক বেলেগ বেলেগ কাম কৰাও যায় সেকাৰণে ভালকে নাচায় আৰু এইটো মানে লাগালে ধান লাগালে কিবা নহলে কিবা চব্জি লগাইল এইটোৱে
হয় হয় হয় ঠিকে কৈছা মানে মই ক'ব বিচাৰিছো যে মানে আগৰ কৃষক কৰ মানে যি ৰুইছিল মানে ভালকে চোৱা চিতা কৰিছিল তেওঁলোকে ভাল কে টাইম পাইছিল ন এতিয়া তোমাৰ কৃষকৰ লগত কৃষকৰ লগতে মানুহ নিজ জৰ জবো কৰে পাৰ্চনেল কামো কৰে হয় নাই আগৰ আগৰ দিনত কি আছিল মানে ৰাতি পুৱা শুই উঠে এটা কৃষকে ৰাতিপুৱা মানে মই এটা চাপ'ছ কৃষক আগৰ দিনৰ হা মই ৰাতিপুৱা শুই উঠো তাৰপিছত শুই উঠি কেনে তোমাৰ অলপ ঘৰত কিবা চাহ মুড়ি আছে যদি খাওঁ নহলে আগৰ আগৰ কৃষকৰ চাট্টু বহুত খাইছিল চাট্টু
অ
চাট্টু মানে যোনটো বুট গুৰা কৰিজে মানে ব- ব- বনাই যে হা হা চাট্টু খাই কেণে তোমাৰ মা চা চাট্টু খালে এনাৰ্জি আহে ন গাত
অ অলপ গাতটো ভাল লাগে আৰু এনাৰ্জি আহে মানে যেনেকা আগৰ যুগৰ কিবা হৈ' গল তোমাৰ প্ৰটিন হৈ গল প্ৰটিন
আগৰ যিগৰ যুগৰ প্ৰটিন হয় প্ৰটিন পাউদাৰ ঠিকে কৈছা চ' মানে চাট্টু খালে এনাৰ্জি আহে তেতিয়া মানে কামটো দি দিনত ভালকে কৰব পাৰে ৰ'দতো হলেও চাট্টু খাই কেণে তোমাৰ লগৰ নি জৰ মানে নিজৰ অ টেট তে আ আগ-আগৰ দিনতো মানে, ধান-ধান ৰোৱাৰ আগত মাটি যে মানে খহে যে, মা-মাটি যে চৰায় যে এইটোতো ট্ৰেক্ট টৰ নাছিল ন আগৰ দিনত, গৰু দি চৰাইছিল। গৰুৱেদি চৰাইছিল। উম, গৰুৱেদি চৰাইছিল।
অহ'।
হয়। গৰুৱেদি চৰাইছিল, চ' গৰু চৰুৱাৰ পিছত আহ তোমাৰ ধান হয়, ধানটো কাটে। তাৰ পিছত তাৰে পৰা মানে, চাউলটো ভাঙি আনে।
উম, তেতিয়াৰ যুগত মানে কামবোৰ বহুত আছিল আৰু।
উম, তাৰমানে আগ আগ আগৰ দিনত মানে কৃষি বুলি ক'লে মানে, এটা কামেই আছিল কৃষিৰ।
হা হা কি ক'লা?
মানে আ-আগৰ দিনত কৃষি বুলি ক'লে মানে, এটা কামেই হয় মানে, এ এতিয়া যেনেকে তুমি কিবা জব কৰা, মানে কৃষিটো এটা মানে বিজনেচ টাইপ আছিল বুজিছা, আগৰ দিনৰ।
আ-আগৰ যুগৰ মানে বিজনেছ নাপায়, বিজনেছিছে আছিলে মানে। মা খালি খা, মানুহবিলাক খালি ইটোৱে কৰিছিল, তাৰপাছত কি হ'ল মানুহ কি কৰে যেনে বিজনেছ কৰে, তুমি যে বিজনেছ কৰা মানে একদম পুৰা নিজৰ মনটো হাতে লগাই দে না। ৰাতিপুৱা বোলে ৰাতি লাগি এটো কৰিব, আৰু একো নকৰিব। পোৰা মন লগাই পেলাই
মন মন লগাই কাৰণে খেতি কৰে ন, মানে যিমান ধান ল পাব গোট গ-গোটেই ধানটো মানে নিজৰ কৰণেটো নালাগে ন, নিজৰ কাৰণে এ পাঁচ দছ কেজি ৰাখি কেনে, নিজৰ একমাহৰ খোৱাৰ কাৰণে, তাৰ পিছত তোমাৰ বাকীবোৰ উম, বাকী বোৰ বেছি দিয়ে তাৰে পৰা পইচা পায়। চ' এইটো, এইটো টাইমত আগৰ দিনৰ বিজনেচ টাইপ আছিল ন, কৃষিৰ কাৰ কৃষিকাৰ্যতো।
হ'লে ইমানে ভাল তুমি কিবা পাব পাব, এ পেচাখন পাব। এইকাৰণে মানুহবিলাক মানে যিমান পাৰে ইমান ধানটো ভাল কৰিব কাৰণে চেষ্টা কৰিছিল আৰু। তেতিয়া মানে সেইকাৰণে ধান বিলাকো ভাল আহিছিল, এতিয়াতো মানে তুমি চোৱা এতিয়াতো মানুহবিলাক খালি মানে অ' পে-পেচা খিনি লাগে, কিন্তু মানে ধানবিলাক বেছি ভালকে নাচায় মানে এনে যিমান পাৰে সিমান ওলাব লাগে খালি, এনে এনেকা চাই আৰু।
মানে এতিয়া মানে, মানুহৰ নিজৰ এক্সট্ৰা ইনকাম আহি গৈছে ন বেলেগ এট টাম চ' এতিয়া মানে কৃ-কৃ, আ খেতিৰ কাম কৰিলেও নিজৰ ঘৰৰ কাৰণে কৰে। নিজে যাতে অলপ ঘৰৰ কাৰণে খাব পাৰে। শাক-চবজি যিয়ে থাকক, হয় শাক চবজি অ' বা বাহিৰত কম খৰচ হওক যাতে, মানে গাঁৱততো দেখা যায়। এতিয়া প্ৰায়ভোক ধানে, ধা-ধানৰ ভাতে বনাই মানে উম, খে-খেতি খেতি কৰা ধানৰ ভাতে বনাই ধানৰ, খেতি কৰা হয়।
খেতি কৰি পেলাই এইটো মানে, গাঁৱত এইটো বিলাকে বনাই আৰু মানে। নিজৰ কাৰণে মানে, নিজে খাই লোৱা আৰু। তাৰপিছত অলপ-চলপ থাকি যালে অলপ বিলাক বিক্ৰী কৰি দে মানে কিন্তু এতিয়া থা নাথাকে মানে কিতে, কেতি কেতিয়াবা যেতিয়া বেছি ধানটো বেছি ৰোৱা হয় তেতিয়া এইটো বি-বিকি দে আৰু এতিয়া।
হয়, হয়, হয় ঠিকে কৈছা, ঠিকে কৈছা। এ-এতিয়া মানে মানুহৰ ধানৰ খেতিটো মানে কৰিলেও নিজৰ ঘৰৰ কাৰণে কৰে, বাকী আলু কোনটো এতিয়াও কৰে কোনটো আলুৰ বিজনেচ।
অ' আলু কোনটো মানে কি আলু বিলাক কিবা হৈ যায় ন, তোমাৰ আলুৰ কাৰণে ডেইেলি খাৱা যায় মানে, তুমি বেলেগ চব্জিবিলাক ইমান নাখালে আলু আৰু পিয়াজটো ডেইেলি বনাই খোৱা যায়। সেইকাৰণে
তুমি বেলেগ চব্জি খালেও চব চব্জিতে আলু দিবই লাগে।
অ', এইটো মানে এই কাৰনে আলু মানে তোমাৰ চব চব্জিৰ মধ্যে যায় যায় আৰু তোমাৰ। এইকাৰনে আলু বিলাকৰ খেতি অলপ বেছি লাগে না, এইকাৰনে মানে আলুৰ খেতি বিলাক অলপ বেছি হয় আৰু। মানুহবিলাক
উম, তাকেইতো কৈছো ন, মানে জুমি বেলেগ চবি তুমি চাপচ আজি মাংস বনাবা তুমি যোনটো ক'লা মাংস বনাবা ষ্টাৰ্টিঙত ক'লা। আ আ আলু দিলেহে মানে মাংসৰ পৰিমাণটো অলপ বাঢ়ি যাব ন তেতিয়া হয়নে নাই?
অ', ঠিক আছে।
চ' তুমি এটা ভা ভাজি বনাবা বীন ভাজি, বীন ভাজিত আলু আলু দিলে বি মানে আলু দিলে মানে চব্জিটো বাঢ়ি যায়। মানে উ বহুত টাইমলৈ খাব পাৰা। বহুত টাইম মানে দিনতটো চলি যায় আৰু। হয়। গোটেই দিনটোৰ কাৰণে চব্জিতটো হৈ যায় মানে ৰাতিপুৱা যদি বনালে দুপৰীয়া হ'ল ৰাতিয়ে হৈ গ'ল। যদি আলু দিয়া। আৰু তুমি আলু নিদি যদি বনোৱা চব্জিৰ পৰিমাণটোও অলপ হয়, তুমি যদি এক পোৱা বিন ভাজা। এ বিন ভাজা আলু যদি নিদিয়া এক বাতি হ'ব। এক বাতিও নহব আধা বাতি মান হ'ব, চব্জি ভাজিলে কিন্তু কমি যায়।
ভাজাৰ পানিতো খু শুকুৱাই যায় না সেই কাৰনে কমি যায় আৰু, মানে ডাঙৰ দেখা পাই আছো সৰু হৈ যায় মানে সৰু হৈ যাব ভজাৰ পিছত। এইকাৰণে মানে তুমি এক পোৱা বনালে আধা বাটি মান হ'ব, আধা আধা কেজি কৰিলে এক বাতি হ'ব। এনে
অ', অ' ঠিকে কৈছা। আ আধা কেজি বনালে একবতি ফুল হ'ব। চ' তুমি একপোৱাৰে যদি আলু এটা দুটা কাটি দিয়া। ত' তেতিয়া এক এক বাতি হ'ল না এক পোৱাৰে।
অ', এক বাটি হৈ যাব তেতিয়া।
এইটো কাৰণে, মানে এনেকুৱা টাইমত অ' মানে আগৰ দিনৰ কৃষি মানে চব বস্তু মানে ঘৰৰে পাইছিল। এতিয়া মানে কিনিব লগা হৈছে মানে, এতিয়া মানুহে খেতি খেতি কৰা কমাই দিছে ন। আৰু তোমাৰ এতিয়া খেতি কৰিবৰ কাৰণে বিভিন্ন মেচিন ইউজ হয়। যেনেকুৱা ট্ৰেক্টৰ উ কেমিকেল ইউছ হয়। তাৰপিছত তোমাৰ ত' আগৰ দিনত যেনেকে মই ক'লো গৰু দি মানে মাটি ইয়া কৰিছিল খান্দিছিল।
অঁ, ঠিক কৈছা।
তোমাৰ গাড়ী ইউজ হয় ট্ৰেক্টৰ গাড়ী ইউজ হয়।
অ', ঠিক কৈছা ঠিক কৈছা।
চ' আগৰ দিনত মানুহে ধান ভাঙাৰ কাৰণে হাতেদি ভাঙিছিল ধান। এতিয়া তো এতিয়া তোমাৰ মেচিন মেচিন ইউজ হয়।
উম, মেচিন বোৰ ইউজ হয়, অ ঠিক কৈছা ঠিক কৈছা।
উম, তাকে আৰু মই ভাবো মানে আগৰ দিনৰ কৃষি অৱস্থাতোয়ে ভাল আছিল মানে এতিয়া চাই।
উম, সেইটোয় মানে আগৰ যুগৰ মানে কৃষি অৱস্থাবিলাক কি আছিল মানে
আগৰ দিনৰ কৃ কৃষি তোমাৰ বডিবোৰ চাবাচোন। শকত মানুহ নাছিলে একদম মানে হাড়ি লগা বদি মানে এটা বহুত শক্তি।
উম শক্তি বহুত আছে ন তাৰ আগতে আজি মানে কি হৈ গ'ল অ আজিকালি কিয় মানে মানুহ বিলাক ইমান নকৰে আ কৰিলে খালি ৰাতিপুৱা খালি তোমাৰ তিনি ঘণ্টা চাৰি ঘণ্টা মান কৰি তাৰপিছত দিনভৰ শুই থাকে খাই থাকে।
হয় তাকেইতো আগৰ মানুহে কষ্টৰ কাম বহুত কৰিছিল ন।
উম।
তাকেইতো কষ্টৰ ফল মিঠা বুলি যে কয় কষ্ট কৰিছে এইটো এইটো উম এ এ এতিয়া তোমাৰ মানুহ মানুহ বিলাক
উম, ঠিক ক'লা তুমি।
হয়। মানে এতিয়া চাব হয়। কৈআছো এতিয়া চাব পাৰা যে মানুহে বহুত কষ্ট কৰা কমাই দিছে।
উম ঠিক কৈছা।
হয় ন? বহুত কষ্ট কৰা কমাই দিছে, প্ৰায় এতিয়া তোমাৰ তোমাক কষ্ট নকৰি কেনে ধান লাগে খ খেতিৰ ধান লাগে, কষ্ট নকৰি কেনে। কি কিছুমানে আছে এনেকুৱা নিজৰ খেতটো লিজত দি দিয়ে। লিজত মানে তোমাৰ মানে এ তো অ মই ক মই মই কৈ আছো বুজাই, তোমাৰ মানে খেতি কৰিব ই হয় ন? খে খেতি কৰিব ই তোমাক মানে তাৰে তাৰে পৰা যি লাগে তুমি ল'ব পাৰা, এইটো কয় লিজ। মানে তোমাক আধা আধা দিব।
উম সেইটো মানে খেতি মানে নিজৰ কষ্টকাৰে ই আধা লৈ ল'ব, লিজ তোমাৰ মাটি ৰ হয় ন তোমাৰ মাটিৰ আধা দি দিব।
অ' হয়, হয় এইটো কয় লিজ, লিজত দিয়া বুলি কয়। আজিকালি প্ৰায়ভাগ মানুহে, হয়
তাক আজি তুমি যেনেকে ক'লা লিজত, অ কোৱা কোৱা?
আগতে মানে মই দেখা পাইছো মানে এতিয়াও দেখা পাওঁ মানে গাঁৱত গ'লে কি ল খেতি কৰে নিজেও কৰে কোনটো কষ্ট কম হোৱাৰ কাৰণে এক্সট্ৰা মানুহ হাজিৰা দি ৰাখে।
উম, এতিয়া মানে কষ্ট এটা মানে কমো হয় লগ অ হু। ঠিক কৈছা তুমি। মানে গা তোমাৰ তাতে যেনেকে তুমি
অ' কষ্ট কৰিব নোখোজে কষ্ট কৰিব নোখোজে বেছি।
নহয় টো আচ কষ্ট মানে এতিয়া তুমি যে ইয়াতে আহ যেনেক তুমি মেই মেইন টাউন ফালে আহি যা। গাঁৱতো মানে তোমাৰ অলপমান হয়, মানুহবিলাক কষ্ট কৰিয়ে অলপমান গাঁৱত মানে কি হয় মাতে গাঁৱত ইমান কিবা ফেচিলিট নাথাকে, মেইন টাউনত আহিলে তুমি নাচাবই মানে কি হৈ আছে, খালি বিল্ডিং বিল্ডিং বিল্ডিং এতিয়া মানে তোমাৰে নাপাব মানে তুমি, খালি গাঁও চাইড আহিলে পাবা আৰু খেতি কৰা বিলাক। টো মানে গাঁও চাইডক কমি আছে আৰু খেতি কৰা বিলাক, এতিয়াতো মানে চব ফেক্টৰীৰ পৰাই ওলাই আছে বস্তু বিলাক। তোমাৰ
ঠিক আছে ঠিক আছে বন্ধু তোমাৰ লগত কথা পাতি ভাল লাগিল খেতিৰ বিষয়ে ৰাখিছো হা।
অঁ ঠিক আছে হ'ব দে, ঠিক আছে দে ধন্যবাদ।